হেল্ল'?
অ' আই কি? কি কৰিছা। ছোৱালজনী কি খবৰ?
এ আছো আছো বুজিছে, মই মানে একদম উম গা পা ধুই আহিছো, একদম ফেনৰ তলত বহিছো, বহি পেলাই মই আহিছো আজি মই বৰমাৰ লগত কথা পাতিমেই।
গা ধুই আহিয়ে কি ফেনৰ তলত বহিলে বৰ ধুনীয়া লাগে অ'
মই বোলো আপোনাৰ লগৰ কথা পাতিমেই আৰু মই এই দুপৰীয়া ভাত সাজত খাইছিলোঁ পানী পানী দিয়া ভাত লগতে বুক বগুৰি আচাৰ আপুনি দি পঠিওৱা এতিয়া আপুনি মোক বগৰী আচাৰ- এ না হে'ৰিটো কওক। মই মোৰ মাক শিকাব লাগে। আমাৰ বগৰী আছেই বহুত খিনি।
এতিয়া অ' শুকুৱাই থোৱা অ' নষ্ট তয়ো নাই ন?
নাই নষ্ট হোৱা নাই, তেনেকে থৈ দিছিলে, তেল অকমান দি থৈছে, বেলেগ একো দিয়া নাই।
অ নষ্ট হোৱা যদি পাৰিব।
তেল অকনমান দি থৈছে সেইটো কাৰণে বেয়া হোৱা নাই।
উম উম' ন মিঠা আছাৰ নে টেঙাটো?
আপুনি মোক মিঠা মিঠা অকনমান জ্বলা মছলা নিচিনা যে সেইটো শিকাওক।
সেইটো অ' সেইটো আচলতে মই কাচিয়ে কাচিয়ে দিওঁ মানে ওচৰৰ কাৰণে। কেঁচাতে তাজা তাজা কেঁচাতে এতিয়া শুকুৱাই থৈছে যে সেয়াৰ একো নাই তাতে তুমি এৰি দিব লাগে এই টেঙা আচাৰৰ লগত সচৰাসচৰ তাৰ মানে ধনীয়া গুটিটো যে
অ ধনিয়া
ধনিয়া গুটি টো বেছি দিব লাগে ভাজি পেলাই
এইটো টেঙা নহয় এইটো মিঠাহে
এইটো মিঠা হল বলো
পিঠা আৰু জ্বলা আকৌ
অ মিঠা আৰু জ্বলা জুতি তেন্তে ঠিকে আছে আজোৱান অকমান গোৱাম মুই অকমান, তাৰ পিছতে ধুনীয়া অকমান ভালকে ভাজি পেলাই অ আমি আমি এবাৰে দিবা একে পাউদাৰ নিছিনা গুৰি কৰিব নেলাগে
অকমান মুখত লাগি যোৱা নিচিনা
তাক আনি দিবা দি দি পেলাই এটা কাম কৰিবা এই পাত্ৰ এটাত অকমান মিঠৈ মিঠৈ অকণ পগাবা পানী অলপ দিবা পানী একাপ মান দিবা অকমান মিঠৈত পানীখন দিয়াৰ পাছতে তাত পগাই পেলাই মানে ধৰা, যোখটো এতিয়া চামুচ এপাতত এনেকে ল'বা, লৈ পেলাই আঙুলিটো এনেকে দিবা দুটা আঙুলি দি দিয়াৰ পিছত এনেকে সূতা এডালৰ নিচিনা হৈ যায় আঠা লাগে একেলগ তে নমাই থৈ তাত তুমি বগৰীখিনি দি দিবা মছলাখিনি বগৰীখিনি দি দিবা মছলাখিনি বগৰীখিনি লৰাই লৰাই লৰাই তাৰপছত কমপ্লিট ঠাণ্ডা মানে সম্পূৰ্ণৰূপে ঠাণ্ডা হোৱাৰ পাছতহে বোয়ামত ভৰাই দিবা
তাৰ পিছত পানী দিয়া ভাতৰ লগত খাই দিয়া
একেবায়ে আও নকবা আও
অমৃত অমৃত মই সঁচাকে কৈছো আগতে জানানে বৰমা আপ আপুনি যে এনেকে দি দি ফটিয়াই মই আৰু এই একদম ইমান খাওঁ মই মানে সেইটো আচাৰৈকে মোৰ মনতে পৰি থাকে যে কেতিয়া দিব আপুনি
ভাল লাগে ভাল লাগে
মায়েও বনাই কিন্তু মানে আৰু আপুনি বনাই দিয়াতো বেছি ভাল লাগে এনেও ল'ৰা ছোৱালীবোৰৰ মাকতকে বেছি কোনোবা বেলেগ কে বনাই দিলে ভাল লাগে সেইটোয়ে আৰু তাৰপিছত মানে অ আমাৰ আগতে জেঠাই এগৰাকী আছিলে তেওঁ বনাই দিয়ে মই আকৌ স্কুললৈ লৈ যাওঁ স্কুললৈ যাওঁতে আৰু একেবাৰে পলিথিন এটাতে এনেক ভৰাই ল অ'হ তিনি চাৰিটা মান লৈ গৈ পেল আমাৰ আকৌ লগৰ বিলাকে কি আনিছে দেচোন কি আগতে মানে তেনেকুৱা আছিলে স্কুল আমি সৰু থাকোতে কি আনিছ দেচোন কি আনিছ এতিয়াহে বেছি ছিফটিফ খায় ল'ৰা ছো
অ', আমাৰ দিনত তো নেমুতটেঙা স্কুললে নিওঁ
অ অ আমি আমি চাগে লাষ্ট আছিলো দেই এটুপ মই মানে তেনেকে যোৱা আমি আৰু আমি শেষ খহ খিনিই আছিলে চাগে তেতিয়া মানে আমিও নিওঁ মানে ঘৰত বিশেষকে মানে আমাৰ ওচৰতে আমি আৰু এল পি স্কুলখন আছে তালে গোছে
উহ উহ
আৰু চৰকাৰী স্কুলত এইবোৰ ধৰক হয়ে অকমান মই আৰু তেতিয়া মানে কি অ কিবা এটা থাকিলো মোক কব এইটো কেতিয়া আনিবি এইটো কেতিয়া আনিবি তহঁতৰ ঘৰত এইটো আছে নে লৈ আহিবিচোন যেতিয়া লৈ যা একদম নিমখ লগাই লগাই চ বে
একে থেপা থেপ লগাই আৰু
উম
হয় সেইটো তেনেকুৱাই হয় বাও বাকী মাহঁতৰ
মা হতৰ তেতিয়া যে দে ঠিকে আছে সেইটো কাৰণে মোক মায়েও আজি কৈছে অ', তই সুধি ল, সুধি ল বৰ মাৰক সুধি ল। কেনেকুৱা হৈছে খাবলে? মই বনালেতো তই ভালেই নাপাৱ। দেউতাই এতিয়া ভাল পাইছে বাৰু
অ'
দেউতাই এতিয়া ভাল পাইছে যেনতেনে। তেন
ভাল হ'ব দিয়া, কাৰণ বেমাৰ এটা, অ' বেমাৰ এটা হওঁতে ফটো ক হয়, ভাল হওঁতেহে সময় লয় ন?
অ' সেইটোৱেই, ভাল হওঁতে সময়লৈ আৰু এতিয়া বয়সো হৈছে অক
বয়স হৈছে, সেইটো এটা
অ', কাৰণ এতিয়া এতিয়া আৰু মইহে সৰু আৰু, মোৰ ওপৰততো দাদা আছে।
উম
উম এইটো কাৰণে, যিয়ে নহক উপাই নাই আৰু, অলপমান খোৱা বিয়া খোৱা বোৱাত মা হ'তে চকু দিয়ে বাৰু। এতিয়া হেই আচাৰ, এইবিলাক এ' পানীডালা ভাত এয়া মইহে খাওঁ, দেউতাক খাব নিদিয়ে
ভালে কৰিছে ভালে কৰিছে, খাই লৈ পেলাই যদি দেহটো অসুবিধা কৰে
অ' কেতিয়াবা এনেকুৱা নহয় যে খাব নিবিচাৰে। খাব বিচাৰে কিন্তু দিবলৈ হ'লেও বেয়া লাগে। লে ন আকৌ পিছত সেইখিনিয়ে যদি বেছি অপহাৰ কৰি তেতিয়াহ'লে বেয়া হৈ যাব, অ' মানে সেইটো ভাবো। মানে গতিকে, এতিয়া খোৱা বোৱা লগতো কথা আছে। আও ঔষধ পাতিটো ডক্টৰে তেনে এই কৰি পঠিয়ায় আৰু কি খুৱাব লাগিব, কি খুৱাব নালাগিব তাৰ তাতো তেওঁক লিষ্টখন দিয়ে পঠিয়াই।
আমাৰ বৰদেউতাৰতো আছে, চুগাৰ আছে।
অ'
থাইৰদো আছে, থাইৰদো গালে। ফেতিলিভাৰো চব আছে। অলপ সাৱধানে চ
সাৱধানে চলিব লাগিব। অ', এ আজিকালি এইবিলাক বেমাৰ-আজাৰ চবৰে থাকে। সেই গম পাই নাই ইটো আৰু এটা-এটা ওলালে মান চবৰে ওলাই আৰু বেমাৰ-আজাৰ যদি ঘৰত মানুহ এটাৰ থাকে। তেতিয়া ঘৰখনো অকমান অশান্তিৰ নিচিনা হৈ যায়।
হয় হয়।
বিলাক ভাল লাগি নাথাকে নহয়। এতিয়া ধৰক অ', এতিয়া এটা বস্তু বনালে এনেটো নহয় আমাৰ দুখন, তিনিখন বনাব লাগে। আকৌ দেউতাৰোলে এক্স এ এখননে বেলেগ এখন, আমালে বেলেগ এখন আৰু গৰমত মায়ে ইমান থাকিবও নোৱাৰে। হলেও, মই অকমান সহায় কৰি দিওঁ। কিন্তু কিমান কৰিব। মোৰতো পঢ়া-শুনাখিনি থাক
আছে আছে অ, হলেও তুমি হলেও যথেষ্ট সহায় কৰা। হেন মাৰাক।
কৰু। ঘৰৰ কৰোঁও খিনি আ। সেইখিনি মানে কৰি দিবও লাগিব আৰু উপায় নাই নহয়। খালি মা মানে মোৰ অকমান ৰাতি কৰিবলৈ এলাহ লাগে।
ভাতকেইটা খাই দিয়া পাছ ততে চাগে টোপনি ধৰে আৰু
অ', ভাত কিতা পাছত এলাহ লাগে আৰু মানে ম‌ই ৰাতি কৰিবলৈও, মই ভাল নাপাও। কাৰণ অ, ৰাতি মানে উ, মোৰ বাকীখিনি কামো থাকে আৰু ধৰক প্ৰজেক্ট বা কিবা কিবা
অ', আজিকালি পঢ়াৰ ক্ষেত্ৰত প্ৰ জেক্ট বিলাক বেছি
অ', সৰু-সুৰা ইটো সিটো কিন্তু থাক সেই ন', মোৰ মানে সেইটো কাৰণে ভাল নালাগে। কিমান আৰু এইবিলাকত লাগি থাকিম মানে।
হহ।
অহ্। আৰু পাকঘৰৰ কাম ধৰক নাজ যাই নোপোয়াই। এ পাকঘৰত সোমোৱাৰ লগে লগে মায়ে আৰু কাম যাচিব লাগেই আৰু। এইটো কৰি দিছোন সেইটো। কৰি দেছোন সেইটো কৰি দেছোন তেনেকুৱা থাকাই যায়। কিন্তু এই ৰ'দ কেইটাত কিন্তু শুকুৱাবলে বৰ ধুনীয়া হৈছে দেই।
ধুনীয়া হৈছে সৰিয়হ শুকুৱাই খুন্দিবলৈ, একে ধুনীয়া গুৰি হ'ব।
ধুনীয়া গুৰি হ'ব খালি অকণমান কল খাৰ অকণ ভালকে দি
কাৰা লাগে কলখাৰ কন মই বনোৱাই নাই। বৰ্তাই খুব ভাল পায় নহয় বনাবলৈ কৈ আছে।
অ ময়ো তাকে
মানে ঘটনা এটা চুকা খাৰতটো পোৱা নাই মই অনাই নাই এইবাৰ।
অ আপুনি এই কিনিবলৈও পায় আৰু কলগছৰ সেইখিনিওটো
এই কিনিবলৈ অ কিনি খিনি তাৰমানে চোক নাই। গম পোৱানে?
আপুনি ঘৰত এই ভীমকলৰ ভীমকল কেতিয়াবা এয়াশি কিনি আনিবচোন। আনি পেলাই সেই বাকলিটো শুকুৱাই থৈ দিব ৰ'দত।
এই থও মই তেনেকে।
অ তেনেকে ভীমকল এয়াশি আপোনাৰ খাৰ আপোনাৰ যথেষ্ট খিনিয়ে ওলাব মানে আপোনালোকৰ জোখাৰে ওলাব আৰু সেইটো কৈছো আৰু।
মাজতে মই সেয়া থৈছিলো থৈ পেলাই মাটিমাহ বনালো এদিন মাটিমাহটো আকৌ খাৰ হ'লেহে বেছি ভাল পাওঁ খাবলে।
অ মাটিমাহ খাৰেদি ভাল লাগে অ আৰু আপোনালোকৰ সেইফালে খাৰেদি বেছি খায়।
তৰকাৰী খুব কম খাওঁ।
অ
উম
মাটি জালী সেইফালে খাৰটো বেছি। হয় ন বাকী আজি কি বনাম বুলি ভাবিছে?
আজি মঙ্গলবাৰে আমি নিৰামিষ খাওঁ। তথাপিতো অ বনাও আজি মানে হেৰি। ৰুটিকে দিম নেকি গাটো এনেও
অ মই কিন্তু যাম বুলি ভাবি আছো দেই আ আপোনোকৰ ঘৰলে।
আহিবা আহিবা মই বোলো মাতিব লাগে নেকি বাৰু তোমালোকক। নিজে আহিব লাগে।
অ', নাই, নাই। যাম, যাম বুলি ভাবিয়েই আছোঁ এতিয়া, কিন্তু সময় সুবিধা নিমিলে যে, আৰু এইবোৰ থাকে। আপুনি জানেইচোন, দেউতাৰ কথাত থোৱাও গম পাইছ গতিকে চহ সকলোখিনি ঠিক-ঠাক হৈ গ'লে, আৰু মই যাম, আৰু
অ'আ।
তেতিয়া ইমান ক'ব লগা নাই আৰু, মানে, মাহঁতেও তেতিয়া একো নকয়। বাৰু, মাহঁতক কৈয়েই থৈছ ত', মানে, মোৰ এই, এ, কাম এটাও আছে আপোনালোকৰ সেইফালে
অ', আহিবা, আহিবা।
টো কাৰণে মানে, মই ভাবিছোঁ, আৰু উম, যাম বুলি। গৈ পেলাই, আপোনালোকৰ তাতে সোমাম, আৰু
অ'।
এপাক সোমাই, আপোনালোকৰ খবৰ লোৱাও হ'ব। দেখাও হ'ব, বহুত দিন দেখা নাই। আৰু আপুনি বনাই থোৱা আচাৰ আনাওহ।
হয় দিয়া। এক মিনিট, অ',
অ', আপুনি খালী সেই আচাৰখিনি আকৌ মোলে অকণমান থ'ব আকৌ, নাপাহৰিব। অ'-অ'। অ', মই মানে বহুত আশা লৈহে যাম। আৰু জানেই, মই সেইখিনি কিমান লোভ কৰোঁ। হেটো কাৰণে হেৰি, এইটো কি বুলি কয়? ময়ো, মায়ে, আমাৰ ৰাণীটোতো আছেই, ৰাতি অথনিৰে পৰা এতিয়া হ'বয়েই, তাৰ পিছত আক কৌ আমাৰ, আকৌ, দেউতাই আকৌ পাকত-পাকত চাহ খাই থাকে।
হয়।
এতিয়া আকৌ চাহ একাপ খাই উঠিছেহে। উম, কিন্তু তাক অ', তাৰ পিছত আৰু খাব আৰু তথাপিও গা-পা ধুই পেলাই ভাতকেইটা খাই, মোৰ দেউতা আকৌ গা-পা ধুই, ভাত-পানী খাই, একেবাৰে। সেইটো কাৰণে ঠিকে আছে, দিয়ক, মইও যাওঁ।
অ', ঠিক আছে। দিয়া ঠিক আছে। উ, ঠিক আছে দিয়া।